হেল্ল'?
উম' কি কৰিছা?
এনেই আছো তুমি?
এ এনে বহি আছিলো মোবাইল চাই আৰু।
অঁ শুৱা নাই?
নাই শুৱা নাই আমাৰ দেৰিয়ে হয়।
অঁ দেৰি হয় নেকি, ভাত খালান নাই?
অ' খালো তোমাৰ?
খালো খালো দিয়া, কি দি খালা আজি?
আজি আমাৰ মাংস বনাইছিলে, তোমালোকৰ?
আমাৰ নিৰামিছে আৰু, যেনেকুৱা গৰম পৰিছে।
অ' সেইটোও হয় বাৰু।
তাকে খবৰ কেনেকুৱা?
ভালেই তোমাৰ?
ভাল ভাল খবৰ খাটি নোহোৱা হ'ল যে আগৰ নিচিনাকে?
এ নকবা আৰু টাইম চাইম নথকা হৈছে হাতত আৰু মানে।
হা কিয় বা?
এই নক'বা আৰু কম্পিউটাৰ ক্লাছ ঘৰ আকৌ এই খোপায় আৰু তেনেকে যায়গে আৰু দিন।
ঠিকে আছে হ'লেও ব্যস্ত হৈ আছা ভালেই দিয়া ন।
তাকে এনে থাকিলে ভাবো ব্যস্ত কেতিয়া হও আৰু ব্যস্ত থাকিলে ভাবো ফ্ৰী কেতিয়া হম।
সেইটো হয় বাৰু বাকী হেৰি ক'ত কম্পিউটাৰ কৰি আছা ন তুমি।
উম কৰি আছোঁ।
অ কেনেকুৱা কৰাই তাত।
ভালেই কৰাই আছে বাৰু।
ভালেই কৰাইছে ন কিমান লয় এনে ফিজ চিজ তোমাৰ।
এ এনেই জইণ্ট ফিজটো হাজাৰ টকা এনেই মাহেকত পাঁচশ দিলেই হয়।
ঠিকে আছে তেন্তে ভালেই কৰিছা হেৰি এইটো কি বুলি। কই কলেজ গৈ গৈ আছা নে নাই তুমি।
এতিয়াতো বন্ধ কেইদিনমান না।
অ গৰম বন্ধ ঠিকেই আছে। মা হতৰ মই যোৱাই নাই ইমান গৰম আৰু ৰাস্তাডালো বেয়া যে।
সেইটোৱে মা হঁতৰ ভালেই বাৰু তোমালোকৰ।
ভাল ভাল মা হত কি শুলে নেকি?
নাই চবে বহিয়ে আছোঁ আমি।
অ-অ।
আমাৰ শুৱা দেৰিয়ে হয়।
দেই জল দেৰিকে শুব লাগে জল্দি কিমান শুবা আৰু জল্দি জলদি ন'?
সেইটোৱে।
দেকেও শুব লাগে কেতিয়াবা সদায়-সদায় জল্দি শুলে বেয়াও।
বেয়াও আৰু মানে ভালো নালাগে ন' এতিয়া গৰমত না আৰু মানে লাইনডাল যদি অহা যোৱা। কৈ থাকে আৰু মূৰটো গৰম হৈ যায়।
সেই বা কৈছায়েনে লাইটটোতো এতিয়া গৰমত আৰু কাটে কাটিবহে এতিয়া। কেতিয়াবা তোকে পাঁচ ঘন্টা চাৰি ঘন্টা পৰ্যন্ত কাটি দিয়ে তোমাৰ শুবলৈ নোৱাৰি।
নোৱাৰি অ', যিহে গৰম দিয়ে আৰু যদি আধা ৰাতি কাটি দিয়ে আৰু কেনেকুৱা লাগিব ভাবাচোন।
ৱ আহি মানুহ যে মৰি থাকিব সেইটো চেচ হয়।
উম, আমাৰ ফালে এবাৰ হৈছিলে ৰাতি মানে কি কয়। এতিয়া গৰম আছিলে ৰ'দৰ দিনত না পুৰা মানে ৰাতি বহুত গৰম মানে। ফেনটো চলিআছে-চলিআছে বন্ধ হৈ গৈছে এনেকুৱা অশান্তি লাগিছে উঠি বহি আছোঁ।
লাইকডাল কাটি দিছে চাগে ন'?
অ', একদমে ইমান অশান্তি লাগিছে গৰমত।
এনেও গৰ আৰু চাবাচোন গৰম দিনত বহুত লাইট কাটে।
বহুত। মানে কি কও আৰু অশান্তিৰ মাজতে অশান্তি দি দিয়ে।
বৰ অশান্তি লাগে।
উম। বৰষুণ দিছে আজি পাই। অলপ-অলপ হেল্ল। আজি বোলো অলপ-অলপ বৰষুণ দিছে বাৰু।
বৰষুণ, বৰষুণ কিমান সময় অকণমান সময়হে তাকো গৰমেই লাগি থাকে।
তাকে আক বেছি বৰষুণ দিলেও আক বেয়া লাগে ন'?
অ, আকৌ বেছি বৰষুণ দিলেও বেয়া লাগে এনেকে কিন্তু কিনকিনাই থাকিলে ভালেই লাগে। নহলে দিলেকে ৰাতি- শোৱা সময়ত দিব লাগে।
তাকে আৰু যদি দিন দুপৰ একেবাৰে এ সোপাত নাক দুবা বৰষুণ দি দিলে।
বা, এইদাল কৈছাহেনে আৰু মানে কেনেকুৱা তোমাৰ বতৰতো অকণ ঠাণ্ডা কৰি থাকিব লাগে